হেল্ল'
অ' কোৱা। হেল্ল'
অ' কোৱা।
আহ কি খবৰ।
মোৰ ভাল তোমাৰ।
মোৰো ভালে আছে, কি কৰি আছা?
অ' মই মই একো কৰা নাই, মই অলপমান চিন্তা কৰি আছিলো।
কি চিন্তা কৰি আছিলা।
মই মানে আমাৰ জীৱনৰ দায়িত্বৰ বিষয়ে মানে ভাবি আছিলো।
হয় নেক কি আহ। আহ দায়িত্বৰ বিষয়ে কি ভাবি আছিলা।
কি কৈছা।
বোলো দ্বায়িত্বৰ বিষয়ে কি ভাবি আছিলা।
মই ভাবি আছিলো যে এজন মানুহৰ জীৱনত কিমান ধৰণৰ দায়িত। দায়িত্ব থাকে। আৰু সেই দায়িত্ববোৰ নামানিলে আমাৰনো অ' কিমান বিপদ আপদ হ'ব। হ'ব পাৰে সেইটোয়ে ভাবি আছিলো। তুমি কি ভাবা দায়িত্ব মানে তুমি কি।
মই ভাবো দায়িত্ব মানে নিজৰ কৰ্তব্য আৰু। কাম নিজৰ যিখিনি কাম থাকে সেইখিনি ভালকে কৰা।
অ' একেবাৰে একেবাৰে ঠিকে। থিক কৈছা তুমি, দায়িত্বশীল ব্যক্তি সমাজৰ সন্মান লাভ কৰে, সেইকাৰণে আমি দায়িত্ব। আহ সদায় মানি চলিব লাগে।
হয় ঠিকেই কৈছা পিছে দায়িত্বখিনি মানি চলিলে মানুহ আমাক সন্মান দিওঁ চলিব।
অ' সেইটো তুমি ঠিকেই কৈছা, তেতিয়া আমি আমাৰ নিজৰ দায়িত্বটো নামানো। তেতিয়া কি হয় মানুহে আমাক সন্মানতটো নিদিয়ে আৰু যোনটো আমি জি আমি-আমি আহ সমাজৰ এটা সন্মানশীল হিচ-হিচাপে এজন ব্যক্তি থাকো। সেই আমাক মানুহে সেই সন্মানশীল হিচাপে নাভাবে। সেইকাৰণে দ্বায়িত্বতটো আমাৰ আহ বহুত বেছি দৰকাৰী হয় জীৱনত। মানিচলা।
ঠিকেই কৈছা। পিছে আমিতো অ ছাত্ৰ ছাত্ৰী হয় ত' আমাৰ দায়িত্ব হৈছে ছে অ' কিতাপ পঢ়া। অ' শিক্ষক শিক্ষ শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলা। আৰু অ' সময়ৰ সঠিক ব্যৱহাৰ কৰা। সেইটোৱে আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ আহ দায়িত্ব বুলি মই ভাবো।
কৰ্তব্য তুমি ঠিকে কৈছা, আমি যেতিয়া পঢ়া শুনা নকৰিম আমাৰ ছাত্ৰ জীৱনত। তেতিয়া ছাত্ৰ জীৱনতো আমাৰ সেই সন্মানটো আৰু আমি যোনবিলাক মানে। ভাবি থাকো আমাৰ সপোন সোপোনবিলাক আমি পূৰণ কৰিব নোৱাৰো, সেইকাৰণে আমাৰ দায়িত্বটো মানি চলাটো বহুত দৰকাৰ। বহুত সুন্দৰ কথা কৈছা বাৰু। পৰিয়ালৰ প্ৰতি আমাৰনো কেনেকুৱা দায়িত্ব থাকে। তুমি কি ভাবা?
আহ পৰিয়ালৰ প্ৰতি আহ যেনে পিতৃ মাতৃক সন্মান কৰা ঘৰৰ কামত সহায় কৰা।
সেইটোৱে আমাৰ পৰিয়ালৰ প্ৰতি মই দায়িত্ব বুলি মই ভাবো।
অ', এইটো তুমি বহুত সুন্দৰ কথা কৈছা। পিতৃ মাতৃয়ে যদি আমি সন্মান কৰিম তেতিয়া আমাৰ সমাজৰ সন্মান কৰিব আৰু পিতৃ মাতৃয়ে যিহেতু আমাক জন্ম দিয়ে সেইকাৰণে আৰু যিহেতু তেওঁলোকে ইমান আমাক আহ সৰুৰে পৰা ডাঙৰ কৰে এজন ভাল মানুহ হিচাপে গঢ়ি তোলে। সেইকাৰণে আমাৰ দায়িত্বতো থাকে তেওঁলোকৰ আহ কামত সহায় কৰা। তেওঁলোকক সন্মান কৰা তেওঁলোকৰ কথা মানি চলা ঠিকে কৈছা।
দেও চাই। পিছে আহ-প-এয়া সমাজৰ প্ৰতি আমাৰ কি দায়িত্ব থাকে?
হয়, পৰিৱেশত পৰিৱেশটো পৰিষ্কাৰ কৰি ৰখা আহ নিয়ম মানি চলা জীৱনত আহ সমাজত আৰু আহ আনৰ সহায় কৰা। আৰু আমি মানুহৰ আহ ভাল বেয়া আহ মানুহৰ মানে মানুহৰ লগত সদায় ভাল ব্যৱহাৰ কৰা এইবিলাকে আমাৰ সম-সমাজৰ এটা আহ মানে আ-আ দায়িত্ব।
পিছে দায়িত্ব অ-কিছুমান দায়িত্বই আমাক বহুতো অ' ডিচিপ্লিন কৰি দিয়ে হয় নে?
অ', তুমি ঠিকেই কৈছা। পিছে আহ তোমাৰ জীৱনত তুমি কিনো এনেকুৱা ডাঙৰ দায়িত্ব মানে আহ ল'ব লগা হৈছিলে আছে নে কিবা এনেকুৱা?
অ', সেনেকুৱা মই আজিলৈ ইমান ডাঙৰ দায়িত্ব লোৱা নাই। যিহেতু মই বিদ্যালয়ৰ ছাত্ৰী হয়। পিছে তুমি কিবা দায়িত্ব লৈছিলা নেকি আজিলৈকে?
অ', মই ময়ো যিহেতু ছাত্ৰী হয় মই এবাৰ স্কুলৰ অনুষ্ঠানত দল নেতা আছিলো।
আহ হয় নেকি? পিছে তোমাৰতো বহুত দায়িত্ব আছিল কিজানি?
অ মোৰ বহুতো দায়িত্ব আছিলে। মোৰ অ বক্ততা আৰু সেইবিলাক আহ তেওঁলোকে কি কি বক্তৃতা দিব সেইবিলাক লিখিছিলো। কি কি কাৰ্যকলাপ হব সেইবিলাকো লিখি চাৰ্ট বনাই দিছিলো।
হয় ঠিকে কৈছা। পিছে অহ বন্ধু-বান্ধৱীসকল তোমাৰ কথা মানি চলিছিল কিজানি ন?
হেল্ল'।
অ', কোৱা মই অ শুনা নাই।
বোলো বন্ধু বান্ধৱী তোমাৰ কথাও বহুত মানি চলিছিল কিজানি যিহেতু তুমি অ' দল নেতা আছিলা।
বন্ধু বান্ধৱীৰ প্ৰতি আমাৰ বহুত আহ মানে দায়িত্ব থাকে আমি তেওঁলোক মানে লগত ভাল ব্যৱহাৰ কৰা তেওঁলোকৰ সুখ দুখত আ উম আমি তেওঁলোকৰ লগত থাকিব লাগে। তেওঁলোকৰ সহায় কৰিব লাগে তেওঁলোকক কথা মানিব লাগে। আৰু অ সদায় আমি এনেকুৱা কাম বিলাক কৰিব লাগে, যোনটো বেলেগৰ মানে হানি হামি নহয়। তুমি কি ভাবা?
হয় তুমি ঠিকেই কৈছা। পিছত দায়িত্ব বুলি অকলে অকল ঘৰৰ হেৰিয়ে নহয় বহুতো দায়িত্ব আমাৰ পালন কৰিব লাগে। সমাজত টো, ঘৰতো, পৰিয়ালৰ লগতো আৰু বান্ধু বান্ধৱীসকলৰ লগতো
অ এইটো তুমি বহুত সুন্দৰ কথা কৈছা। বাৰু, দায়িত্ব পালন কৰিবলৈ কোন আহ কোনবোৰ গুণ আটাইতকৈ প্ৰয়োজনীয় বুলি তুমি ভাবা?
অ
নিজৰ কৰ্তব্য আহ পালন কৰিব লাগে। সমাজৰ উন্নতি অৱদান কৰিব লাগে।
অ ঠিকেই কৈছা তুমি। আৰু আহ দায়িত্ব পালন কৰিবলৈ আমাৰ সততা আৰু ধৈৰ্যটো লাগিব আমাৰ আৰু মানে আমি অ এনেকুৱা নহয় যে আমি আজি দায়িত্ব পালন কৰিলো কালি নহয়। আমি নিয়মানুবৰ্তিত হব লাগিব। নহয় ন?
অ ঠিকে কৈছা। পিছে আহ দায়িত্ব অকল ঘৰৰ কামেই নহয়। দায়িত্বতটো আমাৰ সমাজত বহুতো অৱদান আগবঢ়ায়
কি কৈছা?
ক'লো দায়িত্ব অকল আহ ঘৰতে নহয়, দায়িত্ব যদি আমি বাহিৰতো বহুত দায়িত্ব পালন কৰিব লাগে।
অঁ ঠিকে কৈছা তুমি। অ তুমি কি ভাবা? যদি আ-আমি সকলো দায়িত্ব পালন কৰি চলো। তেনেহলে আমাৰ সমাজটো কেনেকে পৰিৱৰ্তন হব?
আমি সকলো দ্বায়িত্ব পালন কৰিলে আমাৰ সমাজটো বহুতো সুন্দৰ হৈ পৰি সমাজত এটা সন্মান থাকিব।
মই সেইটোয়ে ভাবো।
অ ময়ো একমত। আমি যেতিয়া উ সকলো মা চলিম, তেতিয়া আমাৰ সমাজটো কি হ'ব, অধিক উন্নত শৃংখলাবদ্ধ শান্তিপূৰ্ণ হব, তেতিয়া আমাৰ আ, ইজনে সিজনৰ প্ৰতি দুঃচিন্তা নাথাকিব। এতিয়া আমাৰ ক্ৰাইম বিলাকো নহ'ব
হয়, ঠিকেই কৈছা ঠিকেই কৈছা। প্ছে আমাৰ দায়িত্ব হয় যে আমি ভালকে পঢ়া শুনা কৰি মা দেউতাৰ আ, নাম আহ নাম গঢ়াই উঠা-উঠোৱা হয় আৰু সমাজখন যাতে আগ আগুৱাই লৈ যাব পাৰো। সেইটোৱে আমাৰ আহ দায়িত্ব বুলি মই ভাবো।
অ এইটো তুমি বহুত সুন্দৰ কথা কৈছা। আমি দায়িত্ব পালন কৰি মা দেত নামটো গঢ়ি তুলিব লাগে। বাৰু, তুমি উম তুমি যদি বন্ধু ব কিবা দায়িত্বৰ বিষয়ে পৰামৰ্শ দিব বিচৰা তুমি কি দিবা?
আ, দায়িত্বৰ বিষয়ে পৰামৰ্শ মই এইটোয়ে দিব বিচাৰিম যে আ, দায়িত্বশীল হলে নিজৰ আ, নিজৰ আ, সেইটোৱে সন্মান থাকিব আৰু নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি কৰিব লাগিব সমাজৰ উন্নতিৰ অৱদান আগবঢ়াব লাগিব সেইটোৱে
অ', তুমি ঠিকেই কৈছা তুমি বহুত সুন্দৰ কথা কৈছা আ, মই ভাবো যে নিজৰ দায়িত্ব পৰা কেতিয়াও আতৰি থাকিব নালাগে নহৈ নে, প্ৰতিটো কাম আমি নিষ্ঠাৰে কৰিব লাগে আৰু আমি এনেকুৱা কাম কৰিব লাগে যাতে কেতিয়াও আনৰ মানে অপকাৰ নহয়।
হয়, ঠিকে কৈছা দায়িত্ব অকল সেইটোয়ে নহয় আমি দায়িত্ব পালন কৰিম গলে এটোও চাব লাগিব যাতে আনৰ একো অপকাৰ নহয়। আ, আনকো সহায় কৰিব পাৰো যাতে।
অ', তুমি বহুত সুন্দৰ কথা কৈছা আ, দা বিষয়ে যদি আমি কিবা এটা বাৰ্তা দিব বিচাৰো তেনেহলে আমি এনেকুৱা দিব পাৰিম যে ত' শীল অ', আ, হব লাগে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগে আৰু আমাৰ আ, যোনবিলাক আমি সমাজৰ প্ৰতি সদায় সিংসলাৱদ্ধ হব লাগে আৰু আমি সদায় আমাৰ অৱদান আগবঢ়াব লাগে সমাজৰ প্ৰতি তেতিয়া আমাৰ দায়িত্ব পালন হব নহয় নে?
হয়, ঠিকেই কৈছা পিছে দায়িত্ব বুলি মই এইটোয়ে ভাবো যে ডাঙৰ ডাঙৰ মানুহে কিবা আ, কিবা এটা কৰিব দিলে আমি সেইটো যাতে আ, ভালকে কৰিব পাৰোঁ, সেইটো মই দায়িত্ব বুলি ভাবোঁ।
পিছে তোমালোক কথা পাতি বহুত ভাল লাগিল।
হেল্ল'